হেল্ল'
হেল্ল' শুনিছা।
আহ কোৱা।
কি কৰি আছা
এ কি কৰিবা ভাত পানী বনাই বহি আছো। তুমি
অ মই এনে আছো ভাত চাত খালা ন।
খোৱাাতটো নাই বাৰু ভাবি আছোঁ কি বনাওঁ বোলো আজি উ মানে কিবা এটা বস্তু বনোৱা নাই বাৰু সেইটোৱে ভাবি আছিলো ৰেচিপিটো কেনেকে বনাও চ কোনোবা আছে যদি অনলাইন
কি বনাম বুলি ভাবিছা।
এনেকে চিকেন টাইপৰ মানে কিবা গ্ৰেভি টাইপ বনাম বুলি ভাবছো বেলেগ বস্তু এ কৰিম বুলি ভ। তাতে
অ কাৰডো এড কৰিব পাৰা তাক
উম আৰু কি কি দিলে ভাল হ'ব তাকে ভাবিছোঁ মানে বেলেগ ষ্টাইলত খাব মন আছিলে।
আচ্ছা এনেকে বাটাৰ চাটাৰ দিওতো বনাব পাৰি।
উম বাটাৰ দিয়ে দৈ দিয়ে আমি ঘৰত বেছিকে বিলাহীটো দি কিনে খাওঁ।
অ বিলাহী দিও ভাল লাগে আমিও খাওঁ বিলাহী দি পেলাই।
উম আৰু বেলেগতো বেলেগ তেনেকে ত হেৰি দিয়ে কাজু দিয়ে
অ বনাই পানীৰতো আমাৰ মামীয়ে কাজু চাজু দি পেলাই বনাই ভাল লাগে খাবলৈ। পনীৰত দিয়া কাজুতো
পনীৰটো বেছি ভাজিলে আকৌ বেয়া হয় ন খাবলে
হয় নেকি মই ইমানটা সিমানটা ক কুকিঙৰ ইমানো নাজানো দেই মই, মই মানে ফাষ্ট ফুড টাইপ বিলাক বনাব জানো আৰু
ফাষ্টফুডৰ কি জানা বনাব।
মই ৰোল জানো ভালকে বনওঁ বহুত ধুনীয়া হয় মই বনোৱা ৰোল
বা তই বিক্ৰী কৰিব পাৰা।
লাগিয়ে জান ন'লে ব'লা
উম অল চলকে
অ মই ৰল ভাল বনাও তাত তাৰ পিছত আকৌ মই বহুত ষ্টাইলত মেগী বনাব পাৰো।
ৰবা মই অকল মম'তটো পাৰোঁ মই আৰু ভণ্টিযে মেলি বনাওঁ।
ম ব মই মোৰ লগৰ জনিৰ ঘৰলে গলে মম বনাও। মানে অকলেটো ইম্পশ্চিবল বনুৱা, বহুত টাইম লাগে।
বহুত টাইম লাগে।
তই ঘৰত মনে তিজনী ছোৱালী ত মই গুচি গলে চাৰিজনী হৈ যায় ন আমি গোটেইজনী মিলি মম বনাই খাওঁ।
উম' মানে পইচা উঠাই কিনে খোৱা নে নে সিহঁতৰ পৰাাই দিযে।
আমাৰ নিজৰে আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনী ঘৰৰ আৰু নিজৰ ঘৰ নিচিনাই আৰু।
নিজৰ ঘৰ নিচিনা তাকে
অ 'নিজে আনিব, অ পইচা কিনো লাগে, বন্ধাকবি এটা অকণমান, অকমানে মাংস বেছি মাংস নালাগে নহয়।
উম।
মাংস, পিয়াজ নহৰু অকমান হে লাগে। কিনো লাগে আৰু ময়দা লাগে।
বন্ধাকবি দিয়াত
অ' বন্ধাকবিত দিয়ে অলপমান বন্ধাকবি পিয়াজ ধুনীয়া লাগে খাবলে
আমাৰ আকৌ বন্ধাকবি নিদিয়ে জানা অকল পিঁয়াজে দিওঁ, আৰু মানে চিকেনটো দিওঁ আৰু হেৰিটো মানে অইল টো বেছিকৈ দিওঁ।
অ' আচ্ছা, এনেকে ভেজিটেবল দিলে ভাল লাগে আৰু অলপ অলপ। অলপমান আমি ইমানো নিদিও বাৰ বন্ধাকবিতো।
ৰিফাইন অইলটো খোপ দিওঁ মানে এইটো বেছিকে তেতিয়া মানে খাবলৈও অকণ হেৰি হয় আৰু। তেলেতীয়া নিচিনা, আহ' তেনেকুৱা হয় আহ' বহুত ভাল লাগে খাই। আৰু যেতিয়া ষ্টিমাৰত দিও তেতিয়া মানে বাটাৰ দি দিওঁ ওপৰেওৰে নহলে তেল দি দিওঁ।
অ' আচ্ছা, আচ্ছা।
তেতিয়া অলপ কোমল কোমল হয়।
হে, হে,
খাইও ভাল লাগে তাই জুচটোহে বনাব নাজানো জানা
কি অ' মানে ম'মৰ চুপটো?
অঁ চো
মম' চুপটো কেনেকে বনাই জানা তাত যে হেৰি আছিলে
মাংস বইল কৰি যোনটো পানী হয় ন, মানে মাংস বইল কৰি তাত নিমখ চিমখ দি দিলে। হৈয়ে যায়। ক'লা নিমখ দিব লাগে।
উম
তেনেকে আৰু পিয়াজ দিব লাগে অকমান ওপৰৰ বা অকমান মানে ভেজিটেবল চাইপ দিব লাগে আৰু।
উম।
হৈয়ে যায় ইমান আৰু হেৰি কি বুলি কয় এইটো এই কলা গুটিটো যে সৰু সৰু ক অ জালুক জালুকে জালুক দিব লাগে।
আৰু হেৰি দিয়ে না, আদা নহৰু দিয়ে।
অ', দিয়ে আদা নহৰু। আদা নহৰু নিদিয়ে নেকি, নহৰুটো দিয়া আদাটো নিদিয়ে দেই তাত।
আদাটো নিদিয়ে ন?
এটা মই নহৰু, নহৰু দিইহে খাই পাইছোঁ মানে।
আৰু কিবা এটা দিয়ে যোনটো যে ড ডাৰ্ক হ'বৰ কাৰণে।
ডাৰ্ক হবৰ কাৰণে কি দিয়ে! সেইটো অকমান মানে থিকনেচটো আহিবে কৰ্ণ ফ্লাৱাৰ দিয়া আমি নিদো বাৰু। উ, চুপ টাইপৰ ভালপা ম খাই আমি।
বেছিকে মানে কিছুমানে দি দিয়ে
অ', কোনোবে দিয়ে থিকনেচটো আহিবলে। মই বল চিকেন খাই বইল চিকেন চিকেন ভাল পাওঁ।
বইল চিকেন খোৱা তুমি?
খুব ভাল পাও খাই।
এই খাই ভাল লাগেনে?
মোৰ খুব ভাল লাগে খাই।
এ, তাত কি কি দিয়া?
ম'ম চুপৰ নিছিনাকেই বনাই কিন্তু বইল চিকেনটো, চেম হয়, খালি মাংসখিনি ডাঙৰ ডাঙৰ থাকে।
অহ, সিজে জানো ভিতৰতো বইল কৰিলে?
আৰে এই আমাৰ আগতে মাংসখিনি পানীত বইল কৰি লয় মানে ধৰা মাংসখিনি ভালকে ধুই অলপমান তাই বইল কৰি ললা অকমান বইল কৰিলা তাৰ পিছত তুমি ভালকে মানে অকমান চিঙি চিঙি মাংসটো বইল কৰে আৰু তেনেকে কৰে।
খাই ভাল লাগে নে?
খুব ভাল লাগে।
এ মই খাই পোৱা নাই। নাই, নাই, ট্ৰাই এটা কৰি চাব লাগিব। নাখায় যে।
উম, ভাল লাগে ভাল লাগে আকৌ বইল মাছো খাওঁ আমি।
বইল মাছটো কেনেকুৱা সেই তেনেক
তে ব বহুত ভাল লাগে মোৰ বইল বস্তু বিলাক খাই পেলাই ধুনীয়া লাগে মানে তাত কি দিয়ে জানা নহৰু আদা নহৰু দিয়ে বেছিকে একো নিদিয়ে মানে একো মছলা নিদিয়ে।
সেই টেষ্টটোৱ মানে জালুক দিব সেই টেষ্টে মানে খুব ভাল লাগে।
উম কইল বস্তু বহুতে খায় দেই ময়ো ভিডিঅ'বিলাকত পাই থাকোঁ মানে ভাজা কৰাতকে এই বইল টোহে বেছি খায় মানুহে
আৰু কি হয় গৰমত ন একদম মছলা খাব বেয়া প
এ নোৱাৰা না এতিয়া মচলা খাব পেটৰ গণ্ডগোল হ'ব
উম আৰু আজি মায়ে কৈছিলে মাংসোৱানো বুলি
আহ
একদম মন ন গ'ল ম কৈছ কিমান নৰ্মেল কে বনাবলে আলু পিটিকা আৰু দালি বনাইছে
অ এই গৰমত নোৱাৰা নহয় এসোপা খাব মছলা দি এই আলু পিটিক তেওঁ দালিয়ে ভাল পৈছা
অঁ
আৰু সিজোৱা ডিম এটা এনেই হ'লে লৈ ল'ব পাৰি খোৱা যদি পিটিকা কৰি ভাত মানে খিজোৱা দিম এটা
অ আহ ডিমো আছিলে আজি
পিটিকা কৰি ধুনীয়াকৈ ভাত কেইটা খাব পাৰি আৰু কিবা এটা লাগে ও নহয় আকৌ টেঙা চেঙা অলপো লাগে
আজ আমি ৰা মই মানে মোৰ পেট বেয়া মানে বমি হৈছে কেইদিন
আহ
ত' মই কি খাইছো না অকল দালি আৰু গাাজ টেঙা দি খাইছো
অ গছ টেঙা ন
গাছ টেঙা খাই আজি আকৌ হেৰি আলু পিটিয়ে খাইছো তেনেককা মানে
অ গছ টেঙা দি কিবা কিবা ডিচ বনাই হবোলা
গাহৰি বনাই কা েঙা দি
গাহৰি খোৱাম নাই গাহৰি
খাওঁ খালি বেছি খাব নোৱাৰো দুপিছেই পাৰো মানে বহুতটা আভুোক লাগে মানে খালে মোৰ আভোক লাগে অ অকমান বেয়া লাগে মানে মোক হো অ
আমাৰাকত আনে ইমান নহয় কিন্তু মই ভাল পাওঁ খাই
অ মই সেইটয়ে মোৰ আভুোক লাগি যায় মানে
আমাৰ ঘৰত ইমান নচলে বাৰু কিন্তু চলে আৰু অলপ চলপ
অ অলপ চলাও আমাৰো তেনেকাই আৰু
ছাগলীটো খাওঁ আকৌ এনেকৈ ব্ৰইলাৰটো খাওঁ মাছটো খাওঁ
উম
ডিমটোতো চলিয়ে থাকে বাৰু সুদা ভাত বহুত কমেই চলে মানে তেনেকে চলি থাকে আৰু নাযায়ও ন ভাতকেইটা খাই হা অ ভাগ হৈ গৈছে
উ
খুদা পল
আমাৰ এই অকল ম হেৰি বুধবাৰৰ দিনাখনে মানে বইল চলে আৰু মই বইল খাওঁ যে
তোমালোকৰ বইল খোৱা।
অ মানে মই অকল মই খাব দিছে মানে মোক বইল
অ বুধবাৰে, বুধবাৰে
বুধবাৰে, বুধবাৰে খুব অশান্তি মানে বৃহস্পতিবাৰে কেতিয়া আহিব আহিব লাগে বুধবাৰ দিনাখন
কিয় কিবা ঔষধ থাকেনেে নে এনেই
কাৰণত দিছে দেেই খাবলৈ নন মই ভালকে সেইটো মানিব লাগে আৰু
অঁ অঁ
তেনেকাে সেইটয়ে সেইটোয়ে কিবা কাৰণতে আৰু
উম এনেও বেয়া বস্তু নহয় বইলটো ভাল বস্তু মা তেল মচলাই দি ভাজি খুৱাতকে বইল খুৱাই ভাল। উপপকাৰ নাই গৰমত
সেইটোৱয়ে ভালো লাগে খাই পেলাই মই বইল দালি খুব ভাল পাওঁ।
পেটৰ বেমাৰ নহয়। বইল খালে এইবিলাক মচলা চছলা দি খালে বেয়া
তেতিয়া মান তোুলনি বিয়া হৈছিলে ন তেতিয়াতো একো খাব নোৱাৰো আমি তেতিয়া মোক মামীয়ে তেনেকে বইল বনাই বনাই দিয়ে।
উম
বইল দালি একদম একবাতি একবাতি দালি খাওঁ বইল এ তেতিয়া পৰাই ভাল পোৱা হ'ল আৰু খাবলৈ।
খাই, খাই মাজে, মাজে আকৌ মাজে মাজে অকণ চলিব লাগে বুজিছা বেছি তেল খাই থাকিলেও বেয়া।
বেয়া, বেয়া অ
মাজে মাজে হি যোৱাটো খাব লাগে। পেটত মানে তেল খাই খাই এইবিলাক বেমাৰ হয় ন
এই গৰমৰ দিনতো পুৰা এচিডিটি হৈ যাব বেছি খালে।
অঁ এই ৰাতি ভাত ভিজাই থৈ দিয়ে ভাত থৈ দিব লাগে ৰাতিপুৱা খাব লাগে। দিনটোৰ কাৰণে পেট ঠাণ্ডা।
পানী দিয়া ভাত
আহ
এ মই ভাল লাগে মোৰ কোমল কোমল চাউল খাইছা?
কোমল চাউল মা হতে খাই মই নাই খোৱা বাৰু
এই কোমল চাউল খাবা না কোমল চাউল কোমল চাউলত পানী দিবা বুট দিবা অকমান পিয়াজ লবা, আদা লবা মজা লাগে খাবলৈ, ঠাণ্ডা লাগি যায় পেটটো পুৰা ঠাণ্ডা ফ্ৰিজৰ পানী দি দিলে আৰু মজা লাগে আমি কোমল চাল বহুত খাওঁ।
উম খোৱা ন
উম আৰু গৰমৰ দিনত পেট বহুত ঠাণ্ডা কৰে। উম গৰম মজন আমাৰ পথাৰলৈ যে কোমল চাউল দি দি পঠাই ৰোৱনীবিলাকক আমাৰ গৰমৰ দিনতে ঠাণ্ডা হৈ থাকে তেতিয়া
উম, খাব লাগে মই একো নাখাও মানে কিয় কোমল-কোমল বস্তুটো ভাতৰ নিচিনা যে গাখীৰ তিয়াই ভাত খোৱাৰ নিচিনা লাগে।
তেৰিকা গাড় মিঠা দেখোন ন লাগে
মিঠা নহয় বাৰু, মই মানে সৰুতে খাইছিলো যে চাউলৰ মানে ভাতৰ লগত গাখীৰ তিয়াই-তিয়াই খাই। এ, কোমল চাউলটো মানে তেনেকুৱা লাগে দেখিবলৈ।
আচ্ছা মই সেইটো মই এইটো অকমান বেয়া অ, হেৰি খাই পেলাই ভাতৰ লগত গাখীৰ আৰু কল দি যে খাই। মোৰ বেয়া লাগে। মানে আগতে এবাৰ দেতাই খুৱাইছিলে মোক কিবা এটা বেয়া লাগে মানে মোৰ কিবা এটা বহুত বেয়া
স্কুললৈ যাবলৈ সেয়া খাই যাওঁ ঘৰত ভাত নাথাকিলে কেইটামান
আহ,
উপায় নাই, গোটেই দিনটোৰ কাৰণে যাও ন
অ, মই আকৌ স্কুললৈ ভাত চাত খাই নাযাওঁ। পাগল যে অকমান মই
তাত খিচিৰি খুৱাই আৰু কহীখন লৈ গলেই হ'ল আহ
কা খিচিকৈ তোমালোকৰ নে আমাৰ?
তোমালোকৰ নোখোৱাই?
নোখুৱাই। স্কুলত দি খিচিৰি খুৱাব অ মিড ডে মিল মিড মিড দে মিল আচ্ছা-আচ্ছা-আচ্ছা
উম,
আমাৰ নোখোৱাই অ আমাৰ প্ৰাইভেট আৰু ক'ত খোৱাব
অ-অ প্ৰাইভেটত নোখোৱাই আমাৰ হেৰি ন গভমেণ্ট হয়। ততে বিনামূলীয়া বিলাক পাই থাকি যে এ ছা চাউল আহে মানে চবক
উম আমাৰ নুখোৱাই।
খিচিৰি বনায় দালি, ভাত বনায়
হেল্ল',
হেল্লো', শুনিছো দিয়া ঠিকে আছে তেন্তে ন উম-উম-উম